কি কৰি আছা
এই আছো ৰবা এনেই তুমি
মই এনেই আছিলোঁ খবৰ ভাল তোমাৰ
অ ভালেই আছো দিয়া তোমাৰ ভাল নে
অ মোৰো ভালে আছে আৰু চলি আছে কিবাকে
অ মই মানে অ হা
মই মানে ভাবিছিলো যে এতিয়াতো আমাৰ মানে অসমত এই অম্ববাচী মেলা চলি আছে নহয়
অ অ
হয় তাকে মই ভাবিছিলো যে অলপ মানে মন্দিৰলৈকে যাম নেকি কিন্তু পাচলতে আৰু যোৱাই নহল ইমান ভিৰ মানুহৰ হৈছে এইবাৰ পাঁচ লাখতকৈ দহ লাখে হৈছে চাগে মানুহ তাক
কি কোৱা ইমান মানুহ হয়
অ, তুমি যোৱা নাই ন' এইবাৰ?
নাই এইবাৰ মই নগলোও মানে এইবাৰ নহয় মোৰ মানে কেইবছৰ মান হ'ল মোৰ যোৱা হোৱায়ে নাই।
অ।
মানে চবে কয় আৰু ভিৰ-ভিৰ হয় বুলি কেনে ত' তেনেকে আৰু মানে যোৱাই হোৱা নাই, সঁচাইক
অ, বহুত ভিৰ হৈছে মানে মই গোটেই খিনি মোবাইলতো চালো আৰু নিউজত দেখা পালো নহয়, মানুহৰ এইফালে কব গলে অকল অসমৰে মানুহ নহয়, গুৱাহাটীৰ মানুহ নহয় লগতে তোমাৰ বাহিৰৰ দেশৰ পৰাতো মানুহ আহেই আৰু টুৰিষ্ট প্লেছৰ নিচিনা হৈ গৈছে এইটো আমাৰ কামাখ্যা মন্দিৰটো। তে এতিয়া এইবাৰ ইমানে ভিৰ হ'ল যে ভাবিলো নাই তাতে ভিৰত গ'লেতো আৰু চাগে মৰিব লগাহে হ'ব।
হা হা। সেইটো হয়য়ে বেছি ভিৰতো মানে কৰিব নোৱাৰি ন' আৰু ইমান গৰম দিছে।
অ তাকেইতো। তুমি এনে মন্দিৰলৈ গৈছিলা নেকি?
এনে অ, অ নাই নাই। গৈছো সেইটো গৈছো মই, সেইটো মানে গৈছোয়ে বহুত বাৰে গৈছো পূজা কৰি
অ।
তে তোমাৰ মই এই ভুৱনেশ্ব ৰী, অ অ কি বুলি ক'লা?
তাতে মানে ব্যৱস্থাটো কেনেকুৱা কি মানে?
ত' এনেই মানে কি কামাখ্যা অ মানে তোমাৰ অম্বুবাচী মেলাৰ কথা কৈছা নে নে অইন দিনৰ কথা?
এনে অইন দিনৰ কথাই ক'লোঁ আৰু।
অইন দিনৰ কথাটো ব্যৱস্থাটো টো ভালে তোমাৰ খালি তোমাৰ ধৰা মৰ্ণিং যদি তুমি দৰ্শন কৰিব বিচৰা মন্দিৰ ভিত ৰত মাৰ দৰ্শন কৰিব বিচৰা, তেনেহ'লে ন জেনেৰেল টিকট কাটিলে তোমাৰ অ' ধৰা বহুত ৰাতি পুৱা যাব লাগে আৰু এটা দুটামান বজাত যাই। কেনে এনেকে লাই শাৰী পাতি কেনে পূজা দিব লাগে। আৰু তুমি যদি ভাবা যে নাই মই ভি আই পি টিকেট কাটিম, মই তেনেকে কষ্ট হয় মোৰ ত তেনেকুৱও মানে সুবিধা আছে। পাঁচশ এক টকা লয় ভি আই পি টিকেটত, তেনেকও পাৰি সেইটো তোমাৰ অকল মানে দুদিন মান আগতে টিকেটটো কাটিব লাগে।
আৰু যোনে-যোনে জেনেৰেল টিকেট কাটি কেনে গ'লে, তেতিয়া মানে কুপন লৈ কেনে তেনেকে যাব পাৰি কিন্তু বহুত সময় লাগি যায়। ৰাতিপুৱা তিনিটা নহ'লে চাৰিটাাত যাই কেনে কেনে থিয় দিলে এই মাৰ দৰ্শন হোৱাতে হোৱাতে, এটা কি দুটা বাজি যায় আৰু। বহুত ভিৰ হয়। অইন দিনাও ভিৰ হয়, বহুত বেছিয়ে হয়।
তাৰে মাজত এইবাৰ আকৌ ইমান উম, মেলাৰ মাজত মানুহে যে গৈছে কেনেকুৱা মই তাকে ভাবি আছোঁ, ইমান ভিৰ হৈছে মানুহৰ। সেই গোটেই ৰাস্তা ভিৰ। সেইফালেতো গাড়ীটো এইবাৰো যাব নিদিবই, মেলাৰ মাজতো যাব নিদিয়ে। তাৰপিছত ইমান দৰ্শক। ইমান দৰ্শন কৰিবৰ কাৰণে গৈছে, গোটেই ৰাইজে গৈছে ক'ব গ'লে। বাহিৰৰ পৰা আহিছে, সকলোৱে গৈছে। আৰু এইফালে ইমান সাধু
সাধুবোৰটো মানে একমাহ মান আগৰ পৰাই আহি থাকে চাগে সিহঁতে
অ', মই চাইছো তাতে কিমান বেলেগ বেলেগ ধৰণৰ সাধু আছে ন?
উম, বহুত ধৰণৰ, ধৰণৰ আহিছে আৰু বহুত বাহিৰৰ পৰাও আহিছে ছে ন?
অ'। তাতে এনেই পুলিচৰ ব্যৱস্থাটো ঠিকে আছে নহয়, পুলিচ চাগে বহুত আছে তাতে এইবাৰ মানে মেলাৰ কাৰণে। নে।
অ', অ', এইবাৰ তোমাৰ পুলিচৰ দিছে, তাৰ পিছত এই এন চি চিৰ এইবোৰকো দি দিছে আৰু, কাৰণ ইমান মানুহ হৈ গৈছে ন সিহঁতওতো নোৱাৰিব পাৰিছে ন? আৰু মইতো জনা মতে এইবাৰ ৰাস্তাটো যোনটো মাৰ যোনটো ৰাস্তাটো হয় মেইন সেইফালেদি যাব দিয়া নাই। সেইফালেদি মানে নামিবহে দিছে। আৰু পিছফালেদি আৰু এখন ৰাস্তা আছে। সেইখনেদিহে মানে সোমাব দিছে আৰু দুটা ৰাস্তা বেলেগ বেলেগ কৰিছে এইবাৰ। হ'লেও ইমান ভিৰ হৈছে।
তাকেইতো, বহুত ভিৰ হৈছে আৰু কি ক'বা ইমান ভিৰত যে মানুহো গৈ আছে আৰু মইতো এইটোও চালোঁ, মানে বহুত কেইজন মানে, সমাজসেৱী দল আছে সিহঁতে মানে, ব্যৱস্থা কৰিছে যে এই দৰ্শকবোৰৰ কাৰণে, তোমাৰ এ, বিনা পইচা খোৱা বস্তু পানী, তেওঁলোকক পুৰা সময়ে-সময়ে দি আছে, লাগাতাৰ দি আছে ক'ব গ'লে
অ', তাকে আৰু মানে, খোৱা-লোৱাটোৰো খোৱা-লোৱাটোৰো চাগে কষ্ট নহয় ইমান মানুহকেইটাৰ এই মেইন, তোমাৰ এইটোৱেই, বহুত, ইমান জাম, এইবোৰ মানুহৰ ইমান ঠেলা হেঁচা, গৰম
তাকেইতো আগৰ পৰাতো এতিয়া চৰকাৰৰ মানে, এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে এতিয়া আৰু ভাল হৈছে, মানুহে এতিয়া দৰ্শন কৰিব গ'লেও কম মানে, কমেও কাৰ ৰা ৰাতি থাকিবলৈ তাতে ঠাই পায়। তাতে ইমান ধুনীয়াকে যে ঘৰ বনাই দিছে, তাৰপিছত এইফালে টেণ্ট লগাই দিছে। ডাঙৰ-ডাঙৰ বাহিৰ কিনে, সিহঁতৰ কাৰণে শুবৰ কাৰণে ঠাই কৰি দিছে। পানীৰ ব্যৱস্থা, খোৱা ব্যৱস্থাও কৰি দিছে। যাতে দৰ্শকসকলে বাহিৰৰ পৰা আহিলেও তাতে থাকি কিনে যাতে, তেওঁলোকে মাৰ দৰ্শন কৰিব পাৰে পূজা কৰিব পাৰে আৰু আমাৰ অসমৰ নামটোও যাতে ভাল হওক সেইবোৰৰ ব্যৱস্থা কৰি দিছে আৰু
উম, উম।
আৰু এই তাতে যে মানে, মই দেখিছিলোঁ আৰু যে ইমান চাগ গলি, এইফালে তোমাৰ গোটেই পাৰ
মেলাততো বহুত দূৰৰ-দূৰৰ মানুহ আহে ন? ত', সিহঁতে কষ্ট পালে তেনেকুৱা, অ'।
হয়, হয় ঠিকে কৈছা। সিহঁতে কষ্ট পালো নহ'ব আৰু
অ তুমি মানে কৈছিলা পাৰৰ কথা সেইটো কাৰণে।
তাতে গৈছিলো যেতিয়া মই দেখিলো। ইমান মানে এ তাতে ইমান ছাগলী আৰু এইফালে পাৰবোৰ যে তাতে থাকিলে। ঘূৰি থাকে তেওঁলোকৰ খোৱা লোৱাৰ ব্যৱস্থা চাগে সিহঁতে কৰে ন, মন্দিৰৰ পৰাই?
মন্দিৰ পৰাই দিয়ে কাৰণ মইতো জানা মতে, মানুহৰ মানসিক থাকে তেনেকে মান মানে এৰি থৈ যায়, সেইবোৰ সেইবোৰ মানে অ, পূজাৰ মণ্ডপৰ পুৰোহিত সিহতেই মানে সিহঁতৰ খোৱা ল গোটেই খিনি সিহতেই কৰে। আৰু চাইছা নে তুমি মানে ছাগলীবোৰ ইমান ডাঙৰ ডাঙৰ কিছুমান।
অঁ, চাইছোঁ। বহুত বিশাল মানে এটা ছাগলী দেখিছিলো বহুত বিশাল। মানে ইমান ওখ আৰু। মই মন্দিৰত মোৰ যোৱা হৈ। আছিলে মই একমাহ মান হ'ল আৰু। উম, মই গৈছিলো মন্দিৰলৈ। এক মাহ হ'ল তেতিয়া মই যোৱাতে এতিয়া অকল এনে পূজা, এনে পূজা কৰিব গৈছিলো অলপমান। সেই পূজা কৰিব যোৱাৰ সময়ত তেতিয়া মই দেখিলো আৰু। যে কেনেকুৱা ব্যৱস্থা আছে পূজাৰ তাতে বহুত আছে। আছিল আৰু এইফালে ফটোগ্ৰাফাৰ বোৰো ঘূৰি থাকে ফটো তুলি দিবলৈ।
অ,
বেলেগ বেলেগ ধৰণৰ ফটোবোৰ উঠাই দিয়ে আৰু। অ। তাতে তুমি লগে-লগে মানে ফটো উঠিলে সিহঁতে মন্দিৰৰ লগত ফটোটো উঠাই দিয়ে আৰু।
অ, সেইটো এইটো হয় কিন্তু সুবিধা ভাল কৰিছে। কাৰণ কিছুমানে এনেকে যায় ন ফেমিলি ফটো সেনেকে ন নহয়। নিজৰ ফোনেদিতো আৰু চবৰে ফটো মাৰিব নোৱাৰি ন। একে একলগে ন ওচৰতে সিহঁতে ফোগ্ৰাফাৰটো। খুলি লৈছে ন।
হয়- হয় আৰু তাতে তুমি জানা নেকি? মানে সুধিব বিচাৰিছিলোঁ তোমাক যে। অ, তাত তাতে যে এই বস্তুবোৰৰ যে দামবোৰ আছে তাতে কিমান? পৰসা দি তাৰ পাছত এইফালে তোমাৰ এ পূজাৰ যিবিলাক বস্তু। চববোৰ আছে সেইবোৰৰ দাম মানে ক'ব গ'লে তলতকৈ অলপমান ওপৰত বেছি হ'ছেগৈ ন'। মই দেখিছোঁ।
অ। অ, মানে মন্দিৰ ওপৰত বেছিয়ে হয়।
আনকি নাই বাহিৰতো মানে কিনি পাৰিলে আমাৰ মানে কম আৰু। ম ধ জৰ লাগ
সিহঁতেও মানে আৰু মন্দিৰৰ সেই মানুহৰ পৰাই ক'ব গ'লে চাগে চলাই আছে তাতে। যিমান আহে সেইকাৰণে চাগে বেছি।
চবে আৰু নিজৰ মানে কোনে আৰু ত ফালে বেলেগ এটা মন্দিৰৰো গৈছা নেকি নে কামাখ্যা বন্ধুৰ
নহয় বেলেগ মন্দিৰটো মানে মই ওচৰতে আৰু ইফালে তোমাৰ এইফালে হনুমান মন্দিৰ, এটা আছিলে তাৰপিছত তোমাৰ ওপৰত ডিগেশ্বৰী মন্দিৰ আছে। ছিলে। আৰু চিন্নমস্তা মন্দিৰো এটা আছে। কামাখ্যা মন্দিৰ উঠাৰ সময়ত তোমাৰ সোফালে এটা মানে এটা গেট আছে তাৰে পৰা যদি সোমাই যোৱা চিন্নমস্ত মন্দিৰ বুলি কয়। সেই মন্দিৰ ম মই গৈছো। সেইফালে তোমাৰ আগত খুৱাইছিলো মানুহক, মানে খিচাৰি, প্ৰসাদ যিটো আছে কামাখ্যা আমাৰ সেইটো সময় এটা থাকে তোমাৰ। দিনৰ এ দিনৰ বাৰটা নেকি, সেনেকুৱা সময়ৰ পৰা চাৰিটালৈকে খোৱাই সিহঁতে। বহুত দৰ, বহুত তোমাৰ মানুহ যায়। তে গ'লে সকলোৱে তাতে প্ৰসাদটো খাই আৰু। সকলোৱে শাৰি পাতি পাতি যায়, হাতত এটাক টিকেট দিয়ে সেই টিকেটটো আকৌ লৈ কেনে আকৌ জমা দিব লাগে এজনৰ। হাতত, তাৰ পাছত যাই কিনে সকলোকে তাতে পায়েক তাৰপিছত খিচাৰি। পাপৰ আৰু এইফালে তোমাৰ এইফালে তোমাৰ চব্জিও দিয়ে ধুনীয়া ভাল লাগে সোৱাদ লাগে সেইটো খাই। কেনে বহুত তে' সেই মন্দিৰবোৰত গৈছো মই। অ'। তাকে কামাখ্যা মন্দিৰ অকল কব গ'লে এটা মন্দিৰ নহয়, তাতে বহুত মন্দিৰ আছে। গ'লে কেতিয়াবা, তেতিয়া গোটেই কেইটা দৰ্শন কৰিব পাৰি, ভাল লাগে।
কেন্ত তোমাৰ ভিৰ হয় ন, বেলেগ দিনতো অ কোৱা,
অ বহুত ভিৰ হয়, বহুত ভিৰ হয়, সদায়ে ভিৰ ক'বলৈ ৰবিবাৰে বেছি ভিৰ হৈ চাগে।
অহ।
তুমি এনেই এইবাৰ মেলাত যোৱাৰ কথা ভাবা নাই ন।
মেলাত যোৱাৰ কথা মই ভাবিছো বাৰু, কিন্তু মানে ভিৰ মানুহ, মোৰ ইমান মই যেনেকে ক'লা ন মোৰ চাইছিলো। প্ৰচুৰ পৰিমামানে ভিৰ হৈ আছে ত' মই ভাবিবই পাৰা নাই কেনেকে যাওঁ আৰু ত, গধূলি ছয়টাৰ পিছতো বন্ধ ন। ত ৰাতিও যাব নোৱাৰি, তাৰপাছত দিনততো ইমান গৰম। কেনেকে যাও তাকে ভাবি আছো। তুমি
উম, অ এইবাৰ মানে গ'লে কি হব আমি ৰাতিপুৱা ৰাতি, ৰা ৰাতিপুৱাতে ওলাই যাম মই ৰাতিপুৱাতে ওলাই গৈ কেনে, একেবাৰে পুৱা পুৱাকে ওলাই গলে হল, হেনেকে ওলাই গৈ কিনে তেতিয়া দিনত যদি অঁ মই চাগে দুটা বা, তাৰপাছত হয়তো। দৰ্শন কৰি কিনে ধুনাকে সন্ধিয়ালৈকে ঘূৰি আহিব পাৰি সেনেকৈ যাম বুলি ভাবিছো আৰু লগত পানীৰ বটল তাৰ পাছত এইফালে, নিজৰ দাৱাই কিছুমান লৈ যাম যাতে, মূৰ চুৰ ঘূৰালে বা কিবা অসুবিধা হলে যাতে একো উ মানে গাটো একো প্ৰব্লেম নহয়। ন কাৰণ সেইখিনি ৰাখিব লাগে, সেইখিনি ৰাখিলে তেতিয়া নিজৰ সুৰক্ষা এটা হৈ থাকে।
অ কাৰণ বহুত মানুহে মই টিভিত যেনেকে দেখা পাই আছো। এম্বুলেঞ্চত লৈ লৈ আহিল। বিহতে মাথা ঘূৰাই ঘূৰাই পৰি আছে।
হয় ঠিকে কৈছা।
এতিয়া মই অ তোমাৰ পৰা মানে অকমান জানিব বিচাৰিম বাৰ বিচাৰিছিলো যে কেনেকুৱা কি ধৰণৰ হয় জানিব পাৰিলো বাৰু এতিয়া মই ভাঙোৱা, ভাবিছাও চাও যাও নে নেযাও যাবতো মন যায় ন চবৰে।
হয় ঠিক আছে দিয়া মই এইবাৰ যদি এ যাও, চাওঁ তুমি যদি লগত পাৰা তেনেহলে যাবা আৰু মই তোমাক ফোন কৰিম তেনেহলে।
অ হ'ব দিয়া।
ঠিক আছে দিয়া।
দিয় অ দিয়া ঠিক আছে।